হয়, আপুনি কিয় ফ-ফোন কৰিছিল বাৰু এনে ক'বচোন।
অ', মই আপোনাৰ লগত, অসমীয়া আ সং কৃতিৰ প্ৰাচীন কালৰ কথা ক'বলৈ বিচাৰিছিলো, ক'ব পাৰিমনে?
হয় হয় হয় ক'বচোন, পাৰিম দিয়ক।
আপুনি জনামতে অসমীয়া আ, অসমীয়া জনগোষ্ঠীয়ে প্ৰাচীন কালত, কেনেকৈ জীৱন নিৰ বাহ কৰিছে, অলপ বিৱৰণ ভাৱে কওকচোন বাইদেউ।
হয়, প্ৰাচীন কালত আ অসমৰ, অসমৰ লোকসকলে প্ৰাচীন কালত কেনেকৈ কি কৈছে কে বুজা নাই অলপমান।
মানে অসমীয়া, অসমীয়া জনগোষ্ঠীয়ে আ প্ৰাচীন কালত, কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল? মানে তেওঁলোকে কি কি কাম কৰি কিনে কেনেকৈ নিজৰ পোহ পালন কৰিছিল, সেই বিষয়ে অলপ ক'বচোন আপুনি জনাবিলাক।
হয় হয়। অ', অ', অস অসমৰ, অসমৰ লোকসকলে প্ৰাচীন কালত আহ বহুত ধৰণৰ মানে অভাৱ নাছিল প্ৰাচীন কালত যিহেতু মানে এ আমদানি ৰপ্তানি মানে দিয়া অনা সেনেকুৱা ব্যৱস্থা আছিল।
উ বাঁহৰ ঘৰ উম, বাঁহৰ ঘৰ আদি তৈয়াৰ কৰি চাং ঘৰ বুলি যে কয়, অ' আপুনি ক'ব খুজিছে এনেকুৱাই।
হয় হয় হয়, তেনেকুৱা। তাৰ পাছত এনেকুৱা যে টকা-পইচাৰ বেছি লেন-দেন নাছিল। এতিয়া যেনেকে টকা নহ'লে একো চব কৰিব নোৱাৰি, হয়নে? আগৰ দিনত মানে টকা নহলেও মানে কে ইজনে-সিজনক সহায় কৰিছিল আৰু সেনেকুৱাকে বহুত উন্নতিও হৈছিল, কিছুমান ক্ষেত্ৰত, মানে মানৱীয়-মানৱীয়তাটো আছিল আৰু এতিয়া যেনেকুৱাকে টকা নহলে মানৱীয়তাটো মানে হেৰাই গৈছে, টকা নহ'লে একো নহয় এনো কুৱা হৈ গৈছে। বুজি পাইছেনে আপুনি? এতিয়া আপুনি কি জানিব বিচাৰিছে? কবচোন এনে।
উম, এনেকুৱা মানে মোৰ মতে দি আমাৰ অসমীয়া জন, অসমীয়া জনগোষ্ঠীৰ প্ৰাচীন আগৰ পুৰুষ, পূৰ্বপুৰুষসকলে মানে অ', ঘৰৰ চাংঘৰ বনাই বাহ কৰিছি আৰু আৰু তেওঁলোকে যেতিয়া নদী পাৰ হ'বলৈ, না ভেলৰ নাও বুলি কয় আমাৰ কথিত কথাত, সেই নাও ব্যবহাৰ কৰি কিনে বে-ব্যৱহাৰ কৰিছিল ভেলৰ, ভেল বুলি কয়। ভেল ব্যৱহাৰ কৰিছিল, তেওঁলোকে সেনেকৈ জীৱন নিৰ্বাহ কৰিছিল আৰু তেওঁলোক কি কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল। সেই বুলি মই আপো উম
তাৰ পাছত অহ তাঁতশালত মানে বেছিহে এহ যোগ আছিল। যেনেকুৱাকে কৃষি পৰা নাছিল। তেনেকুৱাকে তাঁতশালত বেছি তাঁতশাল বেছি ব্যৱহাৰ কৰিছিল। মানে এতিয়া ঘৰতে পিন্ধাৰ কাৰণে বা ইজনে সিজনক দিয়াৰ কাৰণে আগৰ দিনত বজাৰ সমাৰ বেছি নাছিল যিহেতু হয়নে এনেকুৱা খন ঘৰতে সূতা কাটিছিল পলুৰ পৰা পলুৰ পৰা সূ তা কাটি ঘৰতে তাক তাঁতত কাপোৰ লগাইছিল সেনেকুৱা
উম উম মহিলাসকলে উম হয় হয়।
আগৰ দিনত মানতে মানে তা ঘৰতে সেইবিলাক বস্তু যোগান ধৰিছিল। লগৰ আগৰ দি নত মানে পলু পলুটো জানেই পলু সূটা কটা। দেখা পাইছা নে আপুনি।
অ' মই পলু সূতা পতা দেখা নাই। কিন্তু আপুনি দেখিছে যদি
হয় হয় মই, মই যাম মই দেখা পাইছোঁ। অ পলু সূতা কাটিবলৈ হ'লে পলুটো আগতে পলু বুলি কয়, সেই পলু আগতে আমি পালন কৰিব লাগিব। সেই পলুটো পালন কৰিলে ডাঙৰ হ'লে তাৰ পাছত সেই হয় নে পখিলাৰ পৰা এ সূতা মানে এটা সে লা লাডু হেনো ইজাইত টো কপা হ'ল লাডু হেনো এজাইত সেই কপাহ পৰা সূতা কাটি কাটি অহ সূতা কাটি কাটি তাৰে সূতা ওলোৱা হয় আৰু। সূতা কটা হয় আৰু সেই তাৰ পৰা
উম, আগৰ দিনৰ মানুহবিলাক মানুহ বোৰে সেনেকৈ প্ৰাচীন কালৰ মানুহ আমাৰ অসমীয়াত জনগোষ্ঠীৰ অসমীয়াসকলে সেনেকৈ আছি
হয় হয় সেনেকুৱাকে পলু পালন কৰি নি ঘৰতে সূতা কাটিছিল। ঘৰতে তাঁত লগাইছিল, ধৰক ঘৰতে কাপোৰ বৈ ওলো ছিল এনেকুৱা। বজাৰ সমনৰ পৰা মানে কিনা ব্যৱস্থাটো কম আছিল আৰু। এতিয়াতো বজাৰতে পোৱা যায় চব বস্তু।
উম হয় হয়, আগৰ দিনৰ মানুহবিলাকে অ বজাৰত গ'লেও বস্তু কি বস্তুবোৰ এ এ এটি বস্তু ল পোৱাৰ লগে লগে। টকা পইচা আজিৰ দিনৰ নিচিনা নিদিয়া, অ এ উম সেই বেলেগ বস্তু টোৰ মূল্যত সেই বস্তুটো লোৱা হয়। যেনে জোনবিল মেলা আমাৰ অসমত হয় এতিয়াও। উম এতিয়াও আছে অ মো
অ, মানে ইজনে ইজনে এটা বস্তু দিলে, সেই তেওঁ মানে আন এটা বস্তুৰ সলনি মানে আহ বস্তু স্তুটো লোৱা হয় আৰু মানে এনেকুৱা যে আমি টকা পইচাতে কিনো সেনেকুৱা নহয়।
উম, হয় হয় হয় আপুনি ঠিকে কৈছে।
হয় আৰু এনে কি জা এনে আপুনি অহ প্ৰাচীন কালৰ বিষয়ে অলমান কৈ দিব পাৰিব নেকি?
অ' মই মই জনামতে প্ৰা মই ইতিহাসত জনামতে প্ৰাচীন অ অসমীয়া সকলে নিজৰ জীৱনত বহুতো খেতি প্ৰাকৃতিৰ ওপৰত বেছি নিৰ্ভৰ কৰিছিল। তেওঁলোকৰ খাদ্য আচিলি প্ৰাকৃতিৰ ওপৰত বহুত নিৰ্ভৰশীল আছিল। কাৰণ, তেওঁলোকে বহুতো গছ গছনি যেনেকৈ হাবিত গৈ বহুতো চিকাৰ কৰা হয়। চিকাৰ কৰি আনি খাইছিল বা তেওঁলোকে বহুতো আহ হেৰি গছ-গছনিৰ পৰা খাদ্য হিচাপে শাক পাচলি আনিছিল। অ' প্ৰাচীন গা‌ আৰু তেওঁলোকৰ খাদ্য আছিল। খাৰ ক, ক আপুনি কহ কলগছৰ সাৰৰ বিষয়টো শুনিছে চাগৈ?
ব সাৰৰ ব্যৱহাৰতো বেছি আছিল আমাৰ অসমত মানে। আমাৰ অসমত খাৰৰ ব্যৱহাৰটো এতিয়াও আছে হয়। এতিয়াও আছে হয় আগৰ পৰাই প্ৰাচীন কালৰ পৰাই চলি আহা এইটো প্ৰাচীন কালতে তেলৰ ব্যৱহাৰতো কম আছিল। এতিয়া এতিয়াহে তেলৰ ব্যৱহাৰ হৈছে তেনেকুৱা সাৰটোৱে তাৰমানে তেল হিচাপত ব্যবহাৰ কৰিছিল। এনে খাল এ খালৰ খাৰৰ ব্যৱহাৰ খাৰটো প্ৰথমতে কেনে তৈয়াৰ কৰা হয় জাননে আপুনি?
আহ মই খাৰ তৈয়াৰ কৰা দেখিছো প্ৰথমতে কলগছৰ টো আনি কিনে সেইটো চিৰা- বুলি কয় টুকুৰা টুকুৰি কৰে। সৰু সৰু কয় তাৰ পিছত ৰ'দত মেলি দিয়ে আহ দি উ সেই শু ৰ'দত মেলি দি শুকানৰ হয়। তাৰ তাৰ পিছত সেই ধৰা অ জুুইৱেৰে জ্বলাই কেনে কলা কৰাৰ নিচিনা ছাইৰ নিচিনা কৰি পেলাই অ অ ছাই কৰা সেইবোৰ সেনেকৈ খাৰৰ প্ৰস্তুত কৰে মই জনা মতে
হয় ঠিক কৈছে আপুনি মইও সেই তেনেকুৱাকে জানো খাৰ খাৰৰ ব্যৱহাৰটো কেনেকুৱাকে প্ৰস্তুত কৰা হয়। সেইটো মইও প্ৰস্তুত কৰাৰ নামটো মইও ঘৰত কৰা দেখা পাইছোঁ আৰু
উম হম হয় হয় আমাক প্ৰাচীন অসমীয়া জনগোষ্ঠী আমাৰ সকলোৱে আমাক খাৰতো দি গৈছে আৰু আমাৰ উপহাৰ হিচাপে
হয় হয় হয় খাৰটো খাৰটোৰ উপকাৰিতাও আছে নহয়।
উম হয় হয় হয় হয় আপুনি ঠিকে কৈছে
খাৰ খালে মানে অ কিছুমান বেমাৰ আজাৰ তাৰ মানে অহ আমাৰ আমাৰ অসমীয়া সমাজত কোৱা হয় আৰু যে খাৰ খালে মানে কিছুমান ব কিছুমান বেমাৰ আজাৰ নোহোৱা হয় বুলি কয় আৰু হয়নে।
অঁ হয় হয়।
তেনেকুৱাকে হয় এতিয়া খাৰৰ খাৰৰ লগত। এনে কিছুমান আঞ্জা বনোৱা এনে খাই পাইছেনে আপুনি? বা এনেকুৱাকে প্ৰাচীন আমাৰ থলুৱা খাদ্য খাদ্য প্ৰাচীন কালৰ পৰা চলি অহা থলুৱা খাদ্য
অ মই খাৰৰ লগত খাৰৰ আৰু কিবা চাউলৰ গুৰি এনেকুৱা আঞ্জা খাই পাই খাই পাইছোঁ যত আমাৰ প্ৰাচীন আদি পুৰুষসকলে অ খাইছিল অ সেই সেইবোৰ আমি এনেকৈ খাই পাইছোঁ আৰু
হয় হয় হয়।
আমাক উপহাৰ হিচাপে দি গৈছে।
হয় আমি তেনেকুৱাকে খাওঁ বাৰু খাৰ। এতিয়া আপুনি খুব পাল প্ৰাচীন কালত এ ব্যৱহাৰ হোৱা কেইবিধমান অহ অ আ অলংকাৰ বা ক আ অলংকাৰৰ বিষয়ে এনে ক কব পাৰিব পালি অহা আমাৰ ককা আইতাহতৰ পৰা চলি অহা কিছুমান আ অলংকাৰ এনে এ ক'ব পাৰিবনে নাম।
অ আমাৰ মই ইতিহাসত পঢ়া মতে প্ৰাচীন কালত অ‌ আমাৰ অসমীয়া আমাৰ অসমীয়া আ আহ ককা ককাসকলে
হয়
ককাসকলে অ বহুতো আ অলংকাৰ আছে তাৰ ভিতৰত আমাৰ অসমীয়াত বহাগ বহাগ বিহুত, ব্যৱহাৰ কৰা জোনবিৰি, এ ঢল মাদলি, যাৰ আমাৰ অসমীয়া, আমি অসমীয়া মানে বহাগ বিহু আমাৰ মেইন হৈছে উৎসৱ টো সেনেকৈ আমি অ আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া বিহুটোকে বহুত, আনন্দৰে ফূৰ্তি কৰিছিল কাৰণ সেইকাৰণে তেওঁলোকে ঢল মাদলি, গামখাৰু আদি, এই আ অলংকাৰ আমাক উপহাৰ হিচাপে দি থৈ দিল, আদি পুৰুষসকলে আমাক উপহাৰ দিছে, দি
হয়, হয়, হয় এন
উম, উম আমাৰ আমাৰ অসমীয়া আ সকল অসমীয়া জনগোষ্ঠীসকলে আদিম পুৰুষসকলৰ, পুৰুষসকলে তাঁতশালৰ বেছিকৈ ব্যৱহাৰ কৰিছিল আপুনি জানানে তাতঁশালত ব্যৱহাৰ কৰা বুলি উম
তাঁতশালৰ ব্যৱহাৰটো এতিয়া কমি অহা নাই কিন্তু হয়নে?
উম-উম, হয়-হয় তাঁতশালৰ বেছি ব্যৱহাৰ কৰিছিল মহিলাসকলে যিয়ে কাপোৰ, গামোচা অ চাদৰ মেখেলা আদি, চাদৰ মেখেলা আদি, এ তাঁতশালত বৈছিল বুলি কোৱা হয়, বোৱা বুলি কোৱা হয়, আমাৰ অসম অৰ্থাৎ চপুৰি কিন্তু সেইবোৰ আমাৰ বহাগ বিহু আহিলে বিহু আহিলে আমাক আহ উপহাৰ হিচাপে দিছে, উম। উম আমাৰ বিশ্বত
হয়।
উম বিশ্বত আমাৰ, অ সেই উ তাহ তাঁতশালত বোৱা কাপোৰ বোৰ এতিয়াও বিখ্যাত হয় যিয়ে আমাক আগৰ দিনৰ গুণ দি আগৰ দিনৰ আদি পুৰুষসকলে আমাক যি গুণ দিছে আমাৰ এতিয়া আমাৰ বিখ্যাত হয় আমি তাৰে অসমীয়া জনগোষ্ঠীয়ে।
হয় আপোনালোকে আকৌ থলুৱা খাদ্য আ আগৰ দিনৰ পৰা চলি অহা থলুৱা খা দ্য আ অলংকাৰ তাঁতশালৰ বিষয় বিষয়ে জানিব পাৰি, বহুত আনন্দিত হ'লোঁ।
উম, মইয়ো বহুত কথা, গম পালো আপোনাৰ পৰা, আগৰ দিনত কেনে কৈ হয় আমাৰ আইতা ককাসকলে চলিছিল, অসমীয়া জনগোষ্ঠী কেনেকৈ প্ৰাচীন কালত জীয়াই আছিল থেংক ইউ, অ ধন্যবাদ, আপোনাক ধন্যবাদ ৰাখিলোঁ, আপোনাল লগত কথা পাতি ভাল লাগিল।
ভাল লাগিল, ধন্যবাদ হয়।
উম